হেল্ল'
অ গাহৰি কাৰণে দিবি আৰু কচু
আইবি আইবি লৈ যাবি কচু্।
অ দিবি দেই তই হেৰি কৰিবি আহ কাকো নিদিবি এইয়া গাৰু কেইটাই আমাৰ লৈ লৈ যায় তই কাকো নিদিবি আমাক
ই তহঁত গাৰুকেইটা আজি ৰাতিপুৱা আহিছিলে বুইছ একে মোনা দুটা লৈছিলে মই তক দৌৰ মাৰ পঠিয়াই দিলো।
সিহঁতক নিদিবি সিহঁতে বহুত হাৰামি আছে সিহঁতে মানে কি কৰে সিহঁতৰ ঘৰৰ কচু কেইটা নেকাটে সিহঁতে বেলেগৰ পৰা কাটি কাটি সিহঁতে খুৱায় গাহৰিক।
অ মানে জমা কৰে ন জমা কৰে ইহঁতে।
সিহঁতকিতা জমা কৰি ৰাখে সিহঁতে পিছতকে খুৱাই দিয়ে বুজিছনে আৰু
অ অ এটা কাম কৰিবি তই তো মোনাটো লৈ আহিবি
অ
তোৰ মোনাটো লৈ আহিবি মই কাটি থম দে।
অ হ'ব মই মানে তোৰো এইটো এতিয়া যাব নোৱাৰিম আৰু তোৰ মই
তুই গাহৰি কেইটা আছে তোৰ?
গাহৰি আছে তোৰ আ কেইটা আছে বুলি ক'লে ভুল হ'ব ব মোৰ আ বাৰ বাইশটামান গাহৰি আছে আৰু।
অ তই তঁহতৰ এবাৰ তাঁতশালত কাপোৰ বৈছে নে নাই?
অ আমাৰ তাঁতশালৰ কাপোৰ বুইছে আৰু মানে আমাৰ ঘৰত তিনিখন তাঁতশাল আছে আৰু।
পা
তাতে বুইছে আৰু কাপোৰ।
এটা কাম কৰিবিচোন মোৰ কাৰণে তই দহ মিচিং গামোছা যে
অ
এই মিচিং গামোচা তই বৈ থবিচোন।
অ হ'ব আৰু দিম দে আৰু তই এটা কাম এ বেছি নালাগে আৰু দে আমাৰ মানে ঘৰৰে সুতা হয় ন আমাৰ ঘৰতে চ- কি কৰে দিবি এখন এখন কি লাগিব তোক কি লাগিব তোক
এই মিচিং অ মিচিং গামোচা যে
মিচিং গামোছাতো তোৰ দিবি দে, চাৰে তিনিশ টকা এটা দিবি আৰু দে।
হেই কি কৰিছ মানুহ মাৰিবি নেকি তই ধেৎত।
ন আমাৰ খন মানে ডাঙৰ আছে অলপ।
এ অলপ চুটি চুটি ল।
এ ইমান সৰু দিবলৈ নোৱাৰিম নহয় আৰু মান
এ ডেৰশ টকা দিবি দে ডেৰশ টকা দিবি।
এই ডেৰশ টকা নহ'ব দুশ টকা দিবি যা।
এ ডেৰশ দিবি দে, নিজৰ মানুহ দে।
এ তুমি বুলি শে দিছো আৰু ডেৰশ টকা দিবি যাহ।
কেই টকা।
ডেৰশ টকাকে দিবি যা বেলেগক নকবি আৰু বেলেগক নক বেলেগক নকবি আৰু মই মানে বেলেগক তিনিশ চাৰে তিনিশ টকাতে বেচো আৰু।
নাই নাই নকও দে।
তোক বুলি দিছো আৰু বেলেগক যাতে নকওঁ আৰু।
অ অ নকও নকও হেৰি নহয়, তহঁতৰ ঘৰৰ সকলোৰে ভাল?
অ ভালেই ভালেই আৰু দে আছে দে।
অ পিছে তহঁতৰ বাকী কি কি খেতি কৰিছে?
আমাৰ এ খেতি কৰিবলৈএ এতিয়া মানে কি হৈছে পাহাৰত তোৰ মানে বিৰাট বৰষুণ দিছে আৰু।
অ বিৰাট বৰষুণ দিছে নেকি?
বিয়াত বৰষুণ দিছে আৰু তাৰে মানে ধান খেতি কৰিছে। অৱ।
আমাৰ ফালে এতিয়া ৰ'দে ওলাইছে।
তহঁতৰ ফালে ৰ'দ ওলাইছে ন আৰু, অ আমাৰ আমাৰ পাহাৰত তোৰ বৰষুণ দিয়ে থাকে। থাকে আৰু মানে বিৰাট বৰষুণ সদায় সদায় বৰষুণ দি থাকে আৰু তাকে মানে কি কৰিছো আৰু মানে আজি অলপ মানে খাই ললো আৰু মাটানী অকমান।
হয় নেকি।
ৰাতিপুৱা উঠিয়ে মানে পানী অকমান খাই ললো আৰু এতিয়া মানে কি কৰিছো। গছৰ তলতে বহি আছোঁ আৰু।
অ ইমান গৰমত কাম কৰিব নোৱাৰি নহ'লে পৰি যাবি বিচনাত।
না না হয় হয় সেইটো হয় আৰু।
ধৰিব লাগিব বুজিছ।
হয় হয়। আজি ভাতটো খালো দেই আৰু।
অ এ এটা কথাকো সুধিম সুধিম ভাবি আছিলো বুজিছ তোক।
কচোন।
তই তাতে গাহৰি কেইজনী আছে?
আমাৰ বাইশজনী আছে, পোৱালি পোৱালি পোৱালি আছে তোৰ ছটা পোৱালি আছে বাক বাকীকেইটা এ মাইকী আছে আৰু মটা আছে।
যি এটা কাম কৰ তোক তই মোক মতা এজনী, মাইকী এজনী দিবি কিনিমিম।
কিনিবি?
অ কিনিম।
হ'ব বাৰু, তোৰো এটা কাম কৰিবি, তই গাড়ী এখন লৈ আহিবি আমাৰ মানে নিবলৈ অ সুবিধা হৈ যায় ন।
অ অ, এই নিয়াটো বাৰু হৈ যাব, তই মোক দ দামটো কৰি লচোন প্ৰথমতে।
এত উম দিবি আৰু দে কিবা এটা তই দিবি আৰু দে।
দে দ দামটো কৰি ললে ভাল হয় আৰু লাষ্টত গাড়ী যদি আনো। পিছতো গাড়ীৰ যদি গোটে লৈ যাওঁ, বেয়া কথা হব নহয় দিয়াচো
নাই নাই নাই, কিয় হ'ব তাই লবি নিজৰ মানুহত দিমে দে। এয়া, তুমি - তুমি আগতে কিমান দি কিন?
আগতেতো তোমাৰটো তোৰ তিনি হাজাৰ - চাৰি হাজাৰ টকাতে কিনো।
এ তুমি হেৰি কৰিবা, এ এটা ডাঙৰ গাহৰি দাম বাঢ়িছে ন এতিয়া তোমাৰ আ তোমাৰ কেজিয়ে তোমাৰ কিমান চলি আছে? য়া, তুমি অহ দিবা আৰু দিয়া, তুমি হেৰি কৰিবা, দু দুজনী ন দু দুজনী লাগব লাগি ব আৰু মতা আৰু মাইকী লাগিব, অ তো পুহিবা নে খাবলৈ কাৰণে? ফুৰিব কাৰণে ন, তুমি হেৰি কৰিবা হেৰি কৰিবা বেছ ছি দৰা দৰি নকৰো আৰু দুইজনী আৰ হাজাৰ টকা এটা দি দিবা আৰু।
এই বেছিকৈ ইছাল, এ না না না না না।
আমি
পইছা বা আমাৰ একে জীৱ ওলাই গৈছ যাব দি এতিয়া।
তোমাক মানে যিজনী - যিজনী গাহৰি দিম আৰু ন তোক সেইজনী তোৰ মানে হেৰিয়ে আৰু গাভিনী আৰু।
পো-পোৱালি পোৱালি হব আৰু মোৰ লোকচান হব। আৰু - আৰু ছমাহৰ পিছত পোৱালি হ'ব ন, মোৰ দু লো লোকচান হৈ যাব ন, ইমান কমত দিলে।
এই চাৰে ছয় ল'বা দিয়া।
চাৰে ছয় নোৱাৰো, সাত দিবি যা।
এ ল'ব পাৰিবা দিয়া।
সাত দিবি?
হে!
সাত দিবি দে।
সাত?
অ।
এ দিব নোৱাৰি অ, বহুত দাম কৈছ তই।
উম উ।
বুজিছ?
উম উম উ।
এটা কাম কৰিবি যে ছয় হাজাৰ নশ লৈ লবি।
এই ছয় হেজাৰ নোৱাৰিব অ সাত ল'বি। কাৰণ অ হ'ব দে, তই এটা কাম কৰিবি, তই কেতিয়া নিবি?
মই তোৰ, কথাটো বাৰু জনাম বাৰু।
অ'।
উম।
তই এটা কাম কৰিবি, তই মোক আ সোনকালে জনাই দিবি।
তই মই ভাবিছো কি তোৰ অহা দেওবাৰে আহি যাম বুজিছ।
অ'।
তোৰ কিবা দিগদাৰ হ'ব নেকি?
নহয়, নহয়, নহয়।
অ', তেনেহলে এটা কাম কৰিম, মই তোৰ এখন
তই মোক যিমান পাৰ সোনকালে জনাই দিবি আৰু।
অ' অ' অ'।
বুজিছ নে? অ' অ'।
অহা দেওবাৰে মানে সি লৈ যাম দে।
অ', হ'ব দে আৰু দিবি আৰু দে। তই এটা কাম কৰিবি, গাড়ী খৰচাটো নিজে ল'বি আৰু।
অ', ঠিক আছে তোৰতো আহি ল'ম বাৰু।
গাড়ীতোৰ হেৰি লৈ আহিবি, কিহত নিবি, টমটমত লৈ আহিবি নে, কি লৈ আহিবি?
গাড়ী পিছে, কি গাড়ী নিব লাগিব।
শুনিছনে?
পিছে কি গাড়ী নিব লাগিব।
এ সৰু যে মালটানা টমটম আছে নহয়। টমটম। দে টমটম এখনতে লৈ আহিবি, নাই যাবগে মই কৈ দিম ন বান্ধি দিম ধুনীয়াকৈ।
ঐ তোৰ কোনটো ঘৰত নিব লাগিব, পুৰণাটো নে নতুন তোৰ?
হা?
তোৰ কোনটো ঘৰত নিব লাগিব, পুৰণা তোৰ নে নতুন তোৰ?
তই পুৰণাটোত আহিবি আৰু, মানে মোৰ গা গাহৰি যিমান আছে মই মানে পুৰণাটোতে ৰাখোঁ আৰু।
এই যা হৈ গ'ল ন দিগদাৰ, যাৰ ত পুৰণা ত বহুত দূৰচোন একেই পাহাৰ ওপৰত উঠিব লাগে।
পাহাৰৰ ওপৰত গাড়ী নিব নালাগে নহয়, পাহাৰখন তই মানুহটো আহে দি তই গাড়ী
গাড়ীখনে বহুত টকা লয় ল'ব বুইছ।
এ ল'বই দে, আমাৰ ইয়ালৈ কিমান সাতশ টকা ল'ব।
সেই নলয়, চাৰেশ টকামান ল'ব।
সাতশ টকা ল'ব, সাতশ টকা।
হেত তেৰিকা, তই অলপ কমাই ল'বি দে।
তই এটা কাম কৰিবি। তই মোক যিমান পাৰ সোনকালে জনাই দিবি আৰু। গাহৰি কেইটা মই ধুই কৰি থৈ দিম আৰু, গাহৰিকেইটা গা গা পা ধুই ধোৱাত ধুইকোৱাত থৈ দিম আৰু, মানে বহুত মানে লেতেৰা হৈ আছে ন আৰু। তাত থাকে ন আৰু।
অ' অ', তই যে বুকত যে ৰখা সেনে বেমাৰ আজাৰ নহয় নেকি?
বেমাৰ আজাৰ নহয়, এইটোৰ মানে কি হৈছে যে এয়া তোৰ অ বোকাত থাকে কি হ'ল, টো মানে গা গাউৰি গেইটা আমি দিয়া সময়ত কিবা কিনি দি থাকো ন গা মচি কৰি দি থাকো সদায়। বহুত চাফা হৈ থাকে লেতেৰা হৈ নাথাকে তই সেতো টেনচন কৰিব নালাগে বুজিছনে।
অ। এটা শুন কথা এটা কওঁ এই ভালে আৰু তই যে গাহৰিটো যে বোকাত যে থ হয়
অ।
তই গাহৰিটো নিমখ অলপমান তই ছটিয়াই দিবি।
অ।
তেতিয়া ই নিমখটো থাকিলে মানে বীজাণু নাহে নবন গাত নুঠে।
অ ভাত খালি নে নাই পিছে?
মই ভাত খালো পইতা ভাতেৰে খালো। তোৰ পইতা ভাত যে পানী দিয়ে ভাত।
পানী দিয়ে ভাতেদি খালি।
অ মজা লাগিল খাই একেবাৰে।
অ ভাল লাগে ভাল লাগে মানে তোৰ মাছৰ দি খাব লাগে।
অ অ। তাৰপিছত
তাৰপিছত তাৰপিছত তোৰ হেৰি আছিলে আৰু
কি আছিলে?
আয়া তোৰ আধাৰ কাৰ্ড বনাই ক'ত বনায়ো আধাৰ কাৰ্ড?
তোৰ আধাৰ কাৰ্ড আমাৰ এফেলে বনাই মোৰ ভাইটিয়ে বনাই মোৰ ভাইটিয়ে।
এখন বনাই দিবিনে আৰু মোক লাগিছিলে মানে আৰু।
আধাৰ কাৰ্ড বনাবলৈ তই থাকিব লাগিব ওচৰত তোৰ হাতৰ ফিংগাৰ লাগিব।
লাগিব নেকি মোৰ মোক নালাগে মোৰ মানে ঘৰৰ মানুহজনীক লাগে আধাৰ কাৰ্ড খন।
তোৰ ঘৰৰ মানুহজনীক মোৰ ওচৰলৈ পঠিয়াই দিবি মই মোৰ ভাইটিক কৈ পালে
অ।
আধাৰ কাৰ্ড খন বনাই দিম তোৰ মানে আমাৰ ঘৰৰ মানুহজনিৰ হাতৰ আঙুলিৰ চাপ লাগিব।
অ অ।
বুজিছ।
বুজিছো বুজিছো আৰু।
তই বেছি নালাগে দে তই পঞ্চাশ টকা এটা দিব লাগিব এইটো মানে